অ', নমস্কাৰ। মাতটো শুনা পাইছেনে? অ' অ' পাইছোঁ দিয়ক।
হয়, ঘৰতে আছে নে আজি স্কুল?
অ', ঘৰতে ইমান গৰম।
বহুত গৰম হয়, চামৰ ভেকেচন দিলে চাগে ন?
অ', দিছে দিছে।
হা।
বহুত গৰম মানে।
হয়, হয়।
আৰু কি
আহ এতিয়া মই এই ঘৰতে আজি মইও এই অলপ খোৱা বৌ খোৱা বোৱা ঠিক কৰি আছো।
উম।
আপোনাৰ খোৱা হৈছেনে?
অ', খোৱা হ'ল মানে কি আৰু ইমান গৰম পানীয়ে খাই আছো।
অ', ডিহাইড্ৰেচন হোৱাৰ চান্স থাকেতো আপুনি পানীটো বেছি পৰিমাণে খাব লাগে।
এইটোৱে এই মাৰ্চৰ পৰা জুলাইলৈকে ইমান গৰম দিয়ে বাপৰে আগষ্টতোতো থাকে।
ইমান গৰম থাকে।
তাকেই আৰু গৰমত বেছি ওলোৱা সোমোৱাও কৰা ভাল নহয় ইমান। ৰ'দত অ', ৰ'দত বেছি থাকিলে বোলো চান্স ষ্ট্ৰক হোৱাৰ চান্স থাকে।
অ', এইটোৱেতো চান্স ষ্ট্ৰক আছে আৰু ক'লা হৈ যাম নহয়।
হয়, কলা আৰু কাম নিদিয়ে অ'।
অ', সেইকাৰণে মই ৰ'দত নোলাওয়ে।
হয়, হয়। উপায় নাই আৰু কি কৰিব বাৰু হাইড্ৰেচন হোৱাৰ আৰু বেলেগ বেছিকে ৱাটাৰ মেলন কুকুম্বাৰ হয়নে?
অ', অ'।
আহ এ তিয়হ কীৰা সেইবিলাক বেছি খাই থাকিব লাগে বোলে।
অ', অ'। পানী থাকে নহয় আৰু পানী লাও উম। মানে পৰ্যাপ্ত অ', অ', মানে পৰ্যাপ্ত জল কৰিব লাগে সেৱন কৰিব লাগে।
হয়, হয়। গৰমত সেইকেইটা বহুত হেৰি হয় হয় হয়। মানুহ বিলাক একজষ্ট হৈ যায় টো গৰমত। কাৰ বহুত কামুত কি যায় দেখোন কাম ইমান কৰিব নোৱাৰে। আন্ধাৰ হ'লে ঠাণ্ডা দিনত আমি। কামবিলাক মানে কাম কৰিবলৈ এটা শক্তিয়ে থাকে। যিকোনো কাম গৰমত সোনকালে ভাগৰি যোৱা যায়।
একদম ভালে নালাগে গাটো ন বিয়া বিয়া যে একদম।
হা আৰু খোৱা বোৱাৰ ক্ষেত্ৰতো অলপ যত্ন ল'ব লাগে। গৰমৰ পৰা বহুত উম আপোনাৰ শ্লো। ত মানে বহুত বেকটেৰিয়া ইনফেকচন হোৱাৰ চান্ঞ্চ থাকে মানুহৰ।
অঁ।
সৰু ল'ৰা-ছোৱালী বেছি হয় ফুড পইজনিং হোৱাৰ চান্স থাকে। খোৱা বস্তু ৰান্ধি মেলি থলে সোনকালে বেয়া হয়।
অঁ। বে আৰু মানে আমাৰ শৰীৰৰ উষ্ণতা বাঢ়ি যায় নহয়। অ মানে এইটো নিয়ন্ত্ৰণো কৰিব লাগে উষ্ণতাটো যেনেকে পানী খাই পেলাই হাই। ড্ৰেট হৈ থাকিব লাগে শীতল খাদ্য গ্ৰহণ কৰিব লাগে। যেনে ধৰি লওঁক অ। যেনে ধৰি লওঁক তিয়হ, তৰমুজ, কমলা। মানে এইবোৰ খাব লাগে অ। আৰু মচলাযুক্ত বা ভজা খাদ্য। পৰিহৰ কৰিব লাগে।
সেইবিলাক পৰিহাৰ কৰিব লাগে হয়।
উম। ঠাণ্ডা পানীৰে গা ধুব লাগে হ ন ম। ত মানে গায়ে ধুই থাকো ইমান গৰম লাগে বাপৰে।
অ'।
এ,।
তাকে আৰু হেৰি! কি বুলি কয়? উম, হু গছৰ তলত পাৰিলে?
অ', এনেতো মানে গছৰ তলত থাকিব লাগে, ইমান ঠাণ্ডা বতৰ দিয়ে। কিন্তু ইয়াতে মানে আপুনি গছ ক'ত পাব। মানুহৰ ঘৰে গছে নাই? আজিকালি এনেকুৱা হৈছে মানে অ'।
হয়, হয়!
গছে নাই এনেকুৱা হৈ গৈছে। অ', মানে আমাৰ পৰিৱেশত গছে নাই। আগতে ইমান ভাল ভাল গছ আছিল। য'ত চাব মানে অ অ। যত চাব তাতে মানে? চাব খালি বিল্ডিং হৈ আছে ঘৰ হৈ আছে? মানুহৰ ঘৰত চাব এচি আছে। কিন্তু, গছ নাই?
হয়, হয়! আৰু এটা কাৰণ কিন্তু এই যে পানী বিলাক যে ডাঙৰ ডাঙৰ বিল্ডিং বিলাক বনাবৰ কাৰণে মাটিৰ ভূ -ভাগৰ তলৰ মাটিত পানীবিলাককো নিষ্কাশন কৰা হয়। আৰু তাৰ কাৰণেও এটা গৰমৰ উৎপত্তি হয়? কিন্তু এনেই বিল্ডিং কংক্ৰিটৰ মাজত থাকিলে এওঁলোকে টো দিনত শীত তো টো তাপটো এবজ ব কৰে হয়নে? আৰু তেওঁলোকে যিকোনো মেটেল বস্তু আৰু? পদাৰ্থ সেইবিলাকো তাতটো শোষণ কৰি লয়! আৰু? তেওঁলোকৰ গাত ৰ বহুত সময়লৈকে তাপটো ধৰি ৰাখে? নহয় জানো!
অ, ' অ'!
আৰু গৰম হৈ থাকে! যিকোনো শিল এচতা পত কে ঠাণ্ডা হবলৈ বহুত সময় লাগে!
উম!
চেঁচা হবৰ কাৰণে? ঠিক তেনেকে দিনটো গৰম হৈ পৰি থাকিলে ৰাতি আপুনি কংক্ৰিটৰ পৰা তাপটো নিৰ্গত হয়! তেনেকুৱা ধৰণৰ কিছুমান কথা এই
উম!
আৰু মানে বৰষুণ চৰষুণ দিলেও! মানে গৰমৰ দিন খিনি কিছুমানৰ কাৰণে অসহ্য কৰো হয়! সেইটো কাৰণে বৰষুণো বহুত সময় দি থাকেেতো? দি থকাৰ পিছত আকৌ ৰ'দটো দি দিয়ে তেতিয়া মানুহ বিলাকৰ বেমাৰৰ হোৱাৰ চান্সটো বেছি থাকে।
বেছি হৈ যায়! অ', সঁচা! সঁচা!
উম! উম!
বহুত গৰম লাগে মানে আৰু? আজিকালি মানে অলপ বৰষুণ দিলে গুৱাহাটীত তো মানে বানপানীয়ে হয়। গুৱাহাটীৰ এনেকুৱা হৈ গৈছে কণ্ডিশন! পৰিস্থিতি এনেকুৱা হৈছে নহয়! অলপ যদি মানে বৰষুণ দিয়ে পুৰা পানী হৈ যায়।
চাৰিফালে পানী হৈ যায়। আৰু চবতকৈ বেয়া লাগে, কিছুমান মানুহৰ ঘৰত হয় ব্ৰিজ বিলাক বনাই আছে।
অম
পুৰণীয়া সেইেতু বিলাকৰ কাৰণে বেছি হৈছে এইবিলাক আৰু কিছুমান যিবিলাক ঠাইত আগতে উম বান বান পানী খুব কম হয় সেইবিলাক ঠাইতো দেখন আজিকালি বানপানী বহুত বেছি হৈছে। আগতে মালিগাঁও ফালে বানপানী ইমান নহৈএ দেখো আনালি মালিগাঁৱতো বানপানী হয়।
অ
এনে বানপানী হয় আমি শুনা পাও এই মেঘালয় বৰ্তিত ওচৰ পাজৰীয়া যিবিলাক ঠাই মেঘালয়ৰ পানী নামি আহে বুলি। এতিয়া দেখিছো চবতে বানপানী হয় দেখোন
অ সেইটোৱে ত উম। মানে, ইমান গৰম চাই পেলাই নহয় ভাবি আছো কিবা গৰমৰ এটা কিবা- ব্যৱসায় দি বহো নেকি বাহিৰত।
অঁ হয় হয়, বহুত চলিব।
অঁ এইটোৱে এইযে ফলৰ ৰসৰ যে দোকান দি এটা বহু-
অঁ' বহুত চলিব হয়, ভাল হেৰি কৰিছে।
সেইটোয়ে ভাবি আছো। এনেকুৱা কিবা এটা কৰো নেকি?
অঁ' মানুহৰো ভাল হ'ব।
উম' এইটোৱে। মানুহৰো ভাল হ'ব, মই মোৰো ভাল হ'ব। হয় নে নহয়?
হয় হয়, ভাল ভাবিছে।
টোৱে সেটোয়ে ভাবিছো।
উম' আৰু আপোনাৰ আজিকালি যি দেখিছো- গৰমটো দিনক দিনে বৃদ্ধি পাই আছেটো।
অঁ' বৃদ্ধি পাই আছে, কিয় নহ'ব? গছ নাইয়ে। সেইকাৰণেতো হৈ আছে ন।
হয় হয়, আৰু গৰমটো বেছি বৃদ্ধি পালে আপুনি জানেনে? বৰষুণ বেছিকে দিয়ে।
অঁঅ'
গৰম যদি- বেছিকে বৃদ্ধি পায়, বৰষুণৰ পৰিমাণটো বেছি হয় জানেনে এইটো কথা?
অ' সঁচা নেকি? মইতো নাজানো।
হয়, মানে গৰম পৃদ্ধি পালে-
উম'
ডাৱৰৰ পৰাই বৰষুণ হয়।
আৎচ্ছা।
সেই তেতিয়া আপোনাৰ গৰম- হেৰি হলে বেছিকে হোৱাৰ চান্স থাকে, ধুমুহা অহাৰ বেছিকে চান্স থাকে।
আৎচ্ছা আৎচ্ছা।
আৰু গৰমৰ কাৰণে- মানে বহুত বছৰ যিবিলাক- স্থপিত হৈ আছিলে, সেই বৰফ বিলাকো পাতল হৈছে বোলে দিনক দিনে।
অঁ' এইটো কিন্তু মই গম পওঁ দেই, অঁ'। এইটো কিবা হল মানে, কিবা হলৰ নিচিনা হৈ গৈছে বোলে। অঁ' গৰমক- কাৰণে এইবোৰ বতৰ গৈ আছে, অ' মই এইটো গম পাওঁ অঁ'। অঁ অঁ, কি হ'ব তেন্তে?
আমাৰ প্ৰজন্মক বিশেষ প্ৰভাৱ নেপেলাব। শুনা পাইছে নে এতিয়া? শুনা পাইছে? মানে আমাৰ প্ৰজন্মক বিশেষ প্ৰভাৱ নেপেলাব। হয়তো, আমাৰ পিছৰ প্ৰজন্মৰ মাজত- তেওঁলোকৰ বেছি প্ৰভাৱ পৰিব চাগে। পৃথিৱীখন উপযোগী হ'বগে নে নাই বসবাসৰ বাবে, সেইটো এটা চিন্তনীয় বিষয়।
অঁ' সঁচা সঁচা সেইতোৱে।
ত'সেইটোকাৰণে গছ ৰোপণ কৰিব লাগে বুলি কয় আকৌ।
অঁ' আমি যদি সপ্তাহত নহয়- অহ, আমি যদি সপ্তাহত এটা কৰিও গছ- পুলি ৰোপণ কৰোঁ, তেতিয়াও ভাল হয়। টোৱে। সমাজত দায়িত্বটো আমাৰ ওপৰত ন', আমি কেনেকে ভাল ৰাখিম।
গছটো ৰোপণ কৰিবলৈ- ৰোপণ কৰা হয়। কিন্তু গছটো ক'ত ৰোপন কৰিব, সেইটো এটা বহুত ডাঙৰ কথা। বিতৰ্কিত বিষয়, গছটো ৰোপণ কৰাৰ পিছত তাক পৰিচৰ্চা কৰাটো বহুত ডাঙৰ কাম। আকৌ উন্নয়নৰ খাতিৰত আকৌ সেইবিলাক কাটি পেলোৱা হয়। হয়নে?
অ', অ', অ', সঁচা সঁচা।
ত', হেৰি কৰে
অ', এতিয়া চালেনে কিমান গছ কাটিলে। অহ, ঠিক আছে দিয়ক, ঠিক আছে, অহ, অহ, ঠিক আছে দিয়ক, অহ।